হেল্ল' আছে চাগে ৰাস্তাত
অ ভাত খালি
উম খালো তই
খালো তই কিহৰ লগত খালি
মাংস
অহঁ উ মই নিয়ামিষ নিয়ামিষ খাইছোঁ।
ওহ উম খবৰ ভালে
মোৰ ভালেই দে তোৰ
ভালে
অহঁ মা হতঁ কি কৰিছে।
শুই আছে মোৰ বাট চাইছে পোনৰমাহ
মা এনেই আছে এনেই আছে খোৱা নাই এতিয়ালে
অহঁ
পিছে তোক কথা এটাৰ কাৰণে ফোন কৰিলো
ক
গৰম ব এনেয়োটো জুলাই মাহতো বন্ধ দিবতো ন ত স্কুল স্কুলতো একো নাথাকিব কলেজ চলেজ চলেজ
উম!
তো ফুৰিব জামবল যাবি
উম
উম! পিছে এনে ক'ত গ'লে ভাল হ'ব তোৰ এনেই আছে এনেকুৱা।
আছে বাৰু অৰুণাচল যাও বল।
অ পাৰা যায়, পাৰা যায় বাৰু তোৰ লগৰ খিনিক তই কবি।
উম! উম!
তোৰ লগৰ কিমান যায় বা মইয়ো মোৰ লগৰ খিনিক কম।
উম! উম! তোৰ লগৰ কেইজন যাব?
মোৰ লগৰ কেইজনী মান যাই ৰ সুধি লম।
অ
সুধি পেলাই যাব পৰা যাব, তোৰ এনেই লগৰ কিমান যাম। এনে তোৰ মতে
পাঁচটামান যাব।
অ পিছে এনেই গ'লে মান মোৰ জানো কিমান যে সুধিব লাগিব পিছে কলে ক'ত ভাল হ'ব এনেকুৱা কিহত গ'লে ভাল হ'ব মানে। সেইটোতো মই জানো। কিন্তু কিহত গ'লে ভাল হ'ব গাড়ী।
অঁ বাছত নবা হেইৰি ট্ৰেইনত যাওঁ
ট্ৰেইনতটো ইফালে যাবলেতো নাই এনেকাতো যে নাই বাৰু ট্ৰেইনত যাবলৈ এনে ফেন চেনত যাব পৰা যাব বাৰু।
উ ট্ৰেভেলাৰ এখন হেৰি কৰিলে হ'ব ভাড়া কৰিলে।
অ পাৰা যাব কিন্তু বহুত লব নহয় ভাড়া কৰিলে। এনেই তোৰ চিনাকি আছে নেকি এনে? অ
লগৰ এটা আছে তাক লৈ যাম ড্ৰাইভাৰ।
অ পাৰা যাব পাৰো তেনে আৰু এনেই পইচাটো কিমান লাগিব। তই সুধিবি আৰু মোৰ লগৰ খিনি কিমান। কিমান যায় পেলাই কিমান যায় আৰু ক'ম আৰু তোৰ লগৰখিনি কিমান যায় মিলাই কৰি কবি আৰু দামটো কিমান ল'ব।
উম!
উ
কম বাৰু। এনে কেই তাৰিখ মানে যাম যাবি।
এনে মানে পোন্ধৰ তাৰিখ মানে ভালে হ'ব বাৰু যাবলে
পোন্ধৰ তাৰিখ মানে অ মই ক'ম বাৰু লগৰখিনি।
কবি মই কম বাৰু মোৰ লগত খিনি। এনেকেতো দুজন তিনজন গলে ভাল নালাগে তো ন এহোপা মান গ'লে অলপ ভাল লাগে আৰু টিম এটা গ'লে
ক'ম বাৰু ধেৰি যাব বাৰু পাঁচ ছয়টা মান যাব।
উম সবে ভালে কথা বাৰু কলে আকৌ হেৰি কি। গ'লেতো এদিনতটো চাই মেলি অহা জেগাতো নহয় ন তো থাকি থাকিব মেলিব থকা মেলা লাগিব বাৰু তাতে থাকিবলৈ কৰিবলে
সেইটো হয় বাৰু
উম। তাতে এদিনৰ ৰাস্তাও নহয় মানে আজি-আজিয়ে পোৱাতো আজি-আজি ৰাতিপুৱা ধৰি লও গ'লো তেনেহ'লে কালি-কালি ৰাতিপুৱা মান
উম উম
ৰুম চুম বিচাৰিব কৰিব লাগিব এনে তোৰ লগৰ-চগৰ আছে নেকি? কোনোবা তাত
নাই এনেকে বাৰু এনেকে নাই লগৰ তাত
অঁ
কোৰ আছে নেকি?
নাই
উম। এনে কিবা বিজনেচ আছে তোৰ বিজনেচ-চিজনেছ
নাই এনেকুৱা নাই ভবা বাৰু এতিয়ালৈ
অঁ
ত‌ই ভাবিছ
মই ভাবা নাই বাৰু তেনেকে
অ সেনেকুৱা বিগনেছো ভবি-ভাবিব পৰা যায় আৰু ধৰক সৰু দোকা-চোকান খোলা লৈ বা কিবা কৰা লয় উম-উম উম-উম কৰিম দে উম কৰিম দে
কোৱা আৰু হেল্ল'
হেল্ল'
ক আৰু
হেৰি কি কয় আমি ধৰি লও তাৰ পৰাটো আহিম গৰিমাহটো এনেইতো তইয়োতো তইতো এনেই ঘৰত অকলে তইতো এনেই আছ ঘৰত ময়ও এনেই আছো ঘৰত ত' আমি এখন এখন-এখন হোটলে খুলো গ'ল মানে-মানে ফুটপাতৰ দোকান খুলি-খুলি কৰি যে ফাষ্টফুডৰ দোকান নিদিয়ে ত' এনেকা এখন খুলিব পৰা যায়
উম পৰা যায় কিন্তু কণ্টেক্ট কৰিবি খুলিলে
উম তাকে কৰিম বুলি ভাবিছো ত তই মোৰ লগত পাৰ্টনাৰশ্বিপ কৰিবি।
কৰিম।
উম পিছে তই কি কি বনাবা জান?
জানো বাৰু।
জানো বাৰুতো কলে নহব। তো কি কি বনাব জান এইটো ক'ব লাগিব ক তই।
অহ। এ কি-কি থবি মানে কি-কি থবি এতিয়া ক মই তেতিয়া ক'ব পাৰিম।
মম' থাকিব, চিকেন ৰল থাকিব, ত এইবিলাক থাকিব। থাকিব আৰু ফাষ্টফুডৰ চাওমিন-চাওমিং এইফালে থাকিব আৰু ফাষ্টফুডৰ দোকান। কাৰণ যেতিয়া এইবিলাকে থাকিব। অ হ'ব অ জান চাওমিন বনাব? মিলিজুলি কৰিব মিলিজুলি। সেইটো কৰিব লাগিবতো নহো চ মলে মই ম'ম' চম' এইবিলাক কৰিব মেল দিব লাগিব আৰু। তে আমি দুটাই নহয় ন। তোৰ লগৰ এটা বিচাৰি লবি এনেকুৱা কাৰণ দুটাইটো কৰিব নোৱাৰিম তো এইবিলাক। কণতো আমি দুটা লাগিমটো বনাই কৰি দিবলৈতো লাগিব। তটো ন একেবাৰতেতো চব নিবও কৰিব নোৱাৰি।
উম। তাকে আৰু কি হয় আৰু খুলিলে ম গম পাওঁ আৰু পিছত। কন্টেক্ কৰিবিবি খুলিলে। কন্টেক্ট কৰিবি কৈছো পাৰ্টনাৰশ্বিপত।
মই এতিয়াতো কৰিছোৱোৱেই ন তোৰ কৰিব পৰা যাব তই তই বিচাৰ যদি।
অ অ। কনটেক্ট কৰিলে হ'ল মোক ফোন এটা কৰি দিলে হ'ল।
উম হব কৰিম দে আৰু তোৰ লগৰ খিনি। খুন্দিবি চোন অলপ সোনকালে জনাবি তাৰ পিছত।
অ অ তোৰ লগৰ কেইজনমান লৈ যিবি লগৰ কেইজনমান। কবি সিহক মোৰ বাৰু লগৰ কেইটা কলে যাবই। যাব বাৰু দিলে ঘৰত। খুুলি ল'বি।
উম মোক ঘৰৰ পৰা যাব দিব বাৰু। তোৰ ন লৰা তই তই তই তই সুধি চাবি আৰু ঘৰত।
নাই মই নুখোধাকে হলেও যাম বাৰু নালাগে।
অ অ নালাগে। পিছত তোৰ লগতো কবি হেন থ হেৰি থকাতো। গাড়ী থাকাতটো।
গৰম।
তাক আগে কৰি কৰি মেলি থৈ দিব লাগিবতো ন ত কেতিয়াবা সি সেইদিনাখন বেলেগ। পালেওতো গুচি যাবতো পাৰে ত' সেইকাৰণেতো আগতীয়াকে। কৈ থৈ দিবি তোৰ পোন্ধৰ তাৰিখ বুলি কৈছ যদি আগতে। তেতিয়াই হয় তেনেহলে আগতে কৰিব প যাব।
দহছ।
যাবলৈ পাই যাব আৰু। অ সেনেকা হলেও ভালেই হ'ব বাৰু।
উ দহ তাৰিখ মানে এতিয়া ষোল্ল তাৰিখ মানে গুচিব পাৰিম তাত মানে।
ষো্ল্ল তাৰিখানে গুছি আহিম।
উম উম সেইটো অ। অহ অহ। থাকিবতো লাগিবই ন জেগাতো এদিন চাই গুচি অহা জেগাতটো নহয় অ আৰু এনে খোৱা মেলতো তাৰ পৰা খোৱাতটো ভাল হ'বনেে
নাই ঘৰৰ পৰা ম লৈ যাম আমি মানে গেছ চেছ লৈ যাব লাগিব তাত বনাই খাম আমি নিজে
অ অ অ সেইটো কৰিব লাগিব
উ
দোকানত খোৱাকৈ নিজে বনাই খোৱাটো ভাল আৰু ন
আহ
পিছে এতিয়া কিতাপ মানে কি কৰি আছ মানে পঢ়ি পঢ়ি আছ নে নাই
নাই
অ এ বেকাৰ আ ছাৰ মইও ছেম চেম এনেই আছো সেইকাৰণেতো ভাবিছে
আহ
পিছে ককাই ক'ত গ'ল?
শুই আছে চাগৈ।
অঁ অ আজি দিনটো কেনেকুৱা গ'ল?
আজিৰ দিনটো ভালে গৈছে বাৰু। তোৰ?
ভালে আজি কি কি কৰিলি দিনত?
ত মই কম্পিউটাৰ গলো, কম্পিউটাৰত গৈ আহি নামঘৰত গলো। নামঘৰৰ পৰা সি ভাত খালো, মোবাইল চালো। আৰু দৌৰিব গ'লো আকৌ
নামঘৰত আজি কিবা আছিল নেকি?
না মানে কাম কৰিব মাতিছিলে কালি পাছতি আছে যে
অ অ ভাওনা আছিল মানে কিন্তু তাত
অ তনৰ গাত ভাউনা পাতা নাই নেকি
নাই পতা নাই আমাৰ তাত আমাৰ ইয়াত বোলে বোৱাৰী ভাওনাহে হ'ব
অ কন্টেক্ট কৰিবি চাব যাম।
উম উম কৰিম দিয়া।
আহ নম্বৰে নাছিল আকৌ
অ
হেল্ল'
হয় নাই অ অ হ'ব দে হ'ব দে তই লগৰখিনিক কবি দেই। হ'ব হ'ব ত‌ই তোৰ লগৰখিনি কবি মোৰ লগাৰখিনি ন পাম